হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
শুনিছ নাই।
অঁ ইক' হৈ আছে
হেডফোন লগাই ল
নহয় নহয় গম পোৱা নাই নেকি ইটো কলো লাগি আছিলে।
অ সেইটো কাৰণে একো হৈ আছে ত চাগে দুডাল দুডাল শুনি আছে। মই সেই কাৰণে ফোনডাল কাট দিছো।
উ মোৰ গম পোৱা নাছিলো ন।
মইি ফোনডাল কেে লগাই থৈছে মই চ হাটি দি ৰ শুনা ব নাই চাগে।
উম নহয় মানে ফোন কৰা মোবাইল এটাই ন
উম উম উম বাকি গেম চেম পুৰা খেলিয়ে
খেলিয়ে উম কি কৰিবি কচোন ৰাতিখন আমনি লাগি যায়
তাকে ঐ কি কবি মানে
কালি ৰাতিটো পাঁচটা বজাত শুইছোঁ ৰাতি
উম ভাত পানী খালি
খেলো অ তই খালি
উম খেলো খেলো উঠনি
কি
অথনি ফোন কওঁতে খাই আছিলোঁ
অ অ অ বাকী কি কম এতিয়া গেমটো হৈছে যে এডিকচন বস্তু নাই বুইছ।
উম
মানে এৰিব মন নাযায় ন গেমটো
গম পাইছোঁ তোৰ মই ফিলিংছটো গম পাইছোঁ
তাকে তওতো খেলিছিলি
এই খেলেলিছিলোঁ মই মোবাইলৰ মোবাইলৰ কাৰণে বাদ দিলোঁ
অ অ
এনেই কি খেলি আছ এতিয়া
ফ্ৰি ফায়াৰ
মানে গম পাইছোঁ মানে কি তাৰ ভিতৰতো কিবা কিবি আছে ন
কাষ্টম কাষ্টম
কাষ্টম কাষ্টমে প্ৰাৰভাগ খালে ন চবেই
উম চবে নিজৰ লেবেল টো চাই ন
উম
এতিয়া তই মোক কেইবাৰ মাৰিব পাৰো মই তোক কেইবাৰ মাৰিব পাৰোঁ
এইটো এটা কথা
কম্পিটিচন হৈ যায় ন
উম
কম্পিটিশন মেইন গেমত আজিকালি কোন টপত থাকিব পাৰে কোন নোৱাৰে আকৌ কোনেও অকলে চাৰিটা মাৰিব পাৰে
উম যোনে চাৰিটা মাৰে সেইটো এইচ পায়
উম এই বা চাৰিটা মাৰি দিয়াৰ লগে লগে এই নিজকে পুৰা গা চা জ্বলি যায় ন
উম মই কিয় নোৱাৰিলোঁ বুলি
উম এটা পাই যদি চাৰিটাই মাৰ খা খাই যায় কেনেকুৱা লাগিব
উম হু
গাটো জ্বলিব ন
সেইটো হয়েই
চিৰঞ্জী ভূণ্ডৰ লগত খেলি আছোঁ ৰ এতিয়া কাষ্টম
চিৰঞ্জীবে খেলে নেকি ন
অ চিৰঞ্জীৱো খেলে
কোন চিৰঞ্জীৱ কি কি পঢ়ি আছে এতিয়া
ই হেৰিয়ে কৰি আছে কিবা ডিগ্ৰীয়ে কৰি আছে নেকি অ ডিগ্ৰীয়ে কৰি আছে। ইমান খাচ পাৰ্টনাৰ ন চিৰঞ্জীৱতো এ জি গিতাৰ্থ উম চিৰঞ্জীৱ, গিতাৰ্থ
গিতাৰ্থও খেলে
উম গিতাৰ্থ ৰ গিতাৰ্থ এই যে এদিনা মালিক এদিনা যে এদিনা মালিকৰ জীয়েকৰ লগত খেলি থাকে।
এ
অ তাই আকৌ নিজৰ আই ডিও দি দিছে দুটা আই ডি আছে তাই এটা গিতাৰ্থক দি দিছে।
বা গিতাৰ্থক ইমান ভাল পায় নে
অ ওৱাই জিকে নহ'লে নেখেলে গেমে নেখেলে জিকে একে সিহঁতৰ আৰে জিকে ক বোলাও বোলে ইচ ৰাম
ত হিন্দীত হিন্দীত কয় মানে
অ তাই হি অসমীয়া বুজি পায় আহে কিন্তু মানে হিন্দী হিন্দীত কথা পাতে আৰু। তেনেকে নকয় অসমীয়াত
দুচাত দিব লাগে তাইত।
মাৰোৱাৰী নেকি ন
মাৰোৱাৰীয়ে সেইকাৰণে
উম
মাৰোৱাৰী বিলাকৰ ধেই পইচাটো
বাহঃ মাৰোৱাৰী বিচনেজৰ মাথা
অ
আমাৰ অস আমাৰ অসমীয়া কাৱাৰী নাপাব
উম
পাৰিবি আমাৰ বেছিভাগ টাউনত মাৰোৱাৰীয়ে আছে নেকি ন দোকানী।
অ আমাৰ দোকানত টাউনত বহুত ভাগ মানুহ তাৰ মাৰোৱাৰিকে মানে চলি আছে
অ বিজয় ভাণ্ডাৰ মালিকটো মাৰোৱাৰী
উম সেটো বাৰু গোটে কওকচোন
কম চেল হয় নেকি পাহাৰ্টি
বিজয় ভাণ্ডাৰ মালিকৰ পুতেকৰ লগক চিনাকি হৈছেই
হৰটো
কিমান ডাঙৰ ল'ৰাটো
বিজয় ভাণ্ডাৰত পাৰ্টনাৰশ্বিপত খোলা আছে অকলে নহয় মানে দুটা আছে হা মালিক
উম উম পাৰ্টনাৰশ্বিপ
দুই তিনিটামান তাৰে তাৰে এটাৰ মালিকৰ মানে পোতেকটো মোৰ লগত পঢ়া
তোৰ লগত পঢ়ি আছে নেকি
উম
এতিয়া পঢ়ি আছেনে নে হ'ল পঢ়া তা
পঢ়ি আছিলে গুৱাহাটীত আছে গুৱাহাটীত কিবা পঢ়ি আছে নিকি সুধিব লাগিব
অ', অ', আমাৰ পঢ়া নেকি সি?
উম,
অ',
তহঁতে ওলাই যোৱা পাছত মই মোৰ লগত লগ পাইছিলো।
অ', অ', অ', আমি ওলাই যোৱা টেনত লগ পাইছো মানে
উম,
সি টেনত কি এডমিশ্যন লৈছিলা আমাৰ ইয়াত, ছিক্সত
হুম, হুম ছেভেনত পাইছো সি, ছেভেনত লগ পাইছো তাক ন'?
কোনটো নামটো কি?
অ', বোলাটো এই আমাৰ লগত যে এটা পঢ়িছিলে ৰ চিনি পাও নেকি? এই ঘনচিৰিকা বুলি যে মাতিছিলোঁ আমি চাপৰ কৈ যে বড়ো ল'ৰাটো যে চাপৰ কৈ।
সেইবিলাক ওলাই গ'ল।
অ', সেইটো সিটো আমাৰ লগতে পঢ়া সেই পোৱালিটো জানো কি হল নোহোৱাই হৈ গ'ল একেবাৰে
উম, এইবিলাক পোৱালি গুচি যায় এই এইবিলাক বাপেকবিলাকেই আৰ্মি কৰে যে ট্ৰান্সফাৰ হলে আৰু গুচি যায়।
উম, হুম, তেনেকুৱা অ',
সেইটোৱে
তইও হ'ল নে এইটো?
সেইটোৱেতো
উম,
নাই হোৱা মা নাম্বাৰ মায়ে মাৰটো মায়ে কৰাটো হ'ল
অ',
এইটো নাই হোৱা এইটো আৰু কেইটা আছে, পোন্ধৰটা এইটো তই কল কৰিছ হৈ গল, চৈধ্যটা কৰি হৈ গ'ল। আৰু ইফালে আপোনাৰ পাঁচ ছয় ষোল্লটা আছে আৰু
আৰু ষোল্লটা আছে?
উম,
ষোল্লটা কৰোঁতেইটো হ'বগে জানো ষোল্লটা?
তয়ো মানে ভাবিলি, ময়ো তাকে ভাবিছোঁ হব নে নাই।
তই বাতদে বুজিছ'
নাই হৈ যাব, কালি মই চাৰে তিনিটা বজালৈকে মই কথাই পাতি আছোতো।
চাৰে তিনিটা?
উম, এই গাঁৱৰ লৰা দাদা এটা আছে মানে সি মানে কৈ আছিলে কথা পাতিম, কথা পাতিম
অ', অ',
কল আহ কাবাৰ কাবাৰ আছে পুৰা
হ'লেও ষোলটা ধেমালি নহয়, অ লিমিটো আছে ন?
লিমিট আছে কিন্তু, ষোল্লটা টাইমিংটো আছে, কিন্তু ষোল্লটা যে পাতিব লাগিব, কিবা আগল পাগল হৈ তেনে ল
অ যদি নাপাতো কি হ'ব মানে?
পইচা নাপাবি।
হা
পইচা নাপাবি, চিম্পুল কথা।
কিয় হয়? এইখিনি কাৰণ হোৱা নাই নেকি? এতিয়া যোনখিনি দি আছো
অ সেইখিনিৰ পইচা পাবি, বাকী খিনি পইচা নাপাবি সেইটোৱে কথা।
অ, এনেইতো ধৰ একাউণ্ট চেকাউণ্টটো ব্লক কৰি নিদিয়ে ন?
নিদিয়ে।
বেলেগ বেলেগ কৰিব পাৰিমনে নাই আকৌ কিবা বেলেগ আহিলে?
পাৰিবি এতিয়া ধৰি ল, ফোনডেনচনটো তেৰ তাৰিখলৈকে খতম হৈ যাব।
উম।
ত তেৰ তাৰিখলৈকে যে টা কল কৰিব পাৰো আৰু। সেইটাৰ পইচা পাবি, বাকী কেইটা নাপাওঁ আৰু।
অঁ অঁ অঁ মই জানানে মই জানানে গীটাৰ থৰ পৰা মাৰ খাই আছো ৰে? অঁ মাৰি দিলোঁ, মাৰি দিলোঁ ৰ। উ হেল্লো' শুনিছা নাই? হেল্লো হেল্লো'
হেল্লো
মাতটো যোৱা নাই নেকি মোৰ? হেল্লো' মই শুনি আছো, তই শুনিচ নাই?
হেল্লো'
মই শুনি আছো হেল্লো'
অ ক'
এই তোৰ মাত, এই কি বৰষুণ দিছে নেকি?
নাই দিয়া এনে নেটৱৰ্কডাল বৰ বেয়া ফাটুআমি কৰি দিয়ে, কোনোবা সময় মোৰডাল বেয়া হৈ যায় মোৰ।
মোৰো, কোনোবা এদিনাখন ইমান বেয়া কৰি দিয়ে মানে ফাইভ জি শ্ব' হৈ থাকে।
এ ফাই জি শ' হয়ে নচলে উম
তই কি চিম ল?
ভোডাফোন।
ত অ তোৰতো আৰু বেয়া।
চাওকচোন কেনেকৈ চলি আছো, তেনে মই
অঁ কনভাৰ্ট কৰালে চিমটো?
এটা চিম আছে জিঅ', এইটো ইমান ভালকে নচলে।
মোই জিঅ' আনলিমিটেড পাওঁ বাৰু দেই, মোৰ ডেইলী দহ জি বি দি গুচি যায়।
হম
ডেইলি দহ জিবি, বিশ জিবি এনেকৈ যায় মোৰ।
গেম খেল যে,
গেম খেলা বুলি নহয় এনিমেট চাওঁ ন এনিমেট বহুত যায়টো এটা এপিচড এক জি বি এনেকে যায়।
উম
উম
পুৰা হাই কোৱালিটিত চাও চাগে ন?
অঁ থাউজেণ্ড এইটিত চাওঁ ন।
উম সেইটো কাৰণে হয়। এইটো গীতাৰ্থ হঠাৎ আকৌ আহিল নেকি?
এই গীতাৰ্থই যি মাৰিছিলে মোক এতিয়া।
হে?
এতিয়া ওল্টাই মই তাক মাৰি আছো। মানে দিগদাৰ হৈ আছে ন কাণত এটা লৈ আছো এটা হাতত।
গম পাইছোঁ দে দে কথা পতাৰ পিছত খেলি হোৱাৰ পিছত ফোন কৰিম আকৌ নেকি?
আহ
তই যে কি জান' তই মানে তই যদি কথা পাতিম বুলি ভাব তেনেহ'লে তই গেমটো থৈ ল'বি।
অঁহ
তই এতিয়া গেমো খেলি আছোঁ ইফালে কথাও কৈ আছ। দিগদাৰ হয় না তই কথাই ক'বি নে গেমে খেলিবি।
এই নাই ইমান টেনচন নাই ইহঁতে নোৱাৰেটো ইমান।
নোৱাৰে ন?
উমহু, মই অকলে ইহঁতক চাৰিটাক মাৰোঁ।
চিৰঞ্জীৱে কেনেকে খেলে?
এ না নোৱাৰে।
আমাৰ লগৰ কোনে কোনে খেলে চিৰঞ্জীৱে খেলে সিদ্ধাৰ্থই খেলে আৰু?
চিৰঞ্জীৱ, সিদ্ধাৰ্থ আৰু প্ৰাণজিৎ খেলিছিলে দেই এতিয়া এৰি দিলে, আকৌ হেৰি চানীয়ে খেলে।
চানীয়ে খেলে ন, চানী কি পঢ়ি আছে এতিয়া?
অঁ সি গুৱাহাটীত কিবা কৰি আছে অ বেলেগ কোৰ্চ পঢ়ি আছে হ'বলা কিবা।
চানি সি আগৰ নিচিনা মাহিৰ হৈ আছে ন সি?
অঁ কিবা ধৰনৰ পোৱালিটো চানিও বা চানিও খাছ পাৰ্টনাৰ একে এদিলোচন মালিকৰ ছোৱালীজনী
বৰ হেৰি নহয়